হেল্ল'।
হেল্ল' কি কৰিছা?
এ আছো এনে। আপুনি কি কৰিছে? অ' ভাত খালো।
অ' কাপোৰ-কানি কেইটামান উলিয়াই আছো।
অ' কি কৰি আছে?
কাইলে সাতৰ চোৱা খেদিব লাগিব নহয়, আজি অলপ ধুইছিলো। তাকে অলপ সামৰিছো।
অ' আপোনালোকে মানে নেকি?
আমি মাহেকীয়া মানুহ
অ'।
সেইকাৰণে মানে সেই ধুই-ধুই মোক ওলাইছিলো আজি এই সামৰিছো এতিয়া অলপ।
অ'। আমাৰ নামানে। আমি হেৰি যে নামো যে
অ'-অ'-অ' গম পাইছো।
সেইকাৰণে
তোমালোকৰ ফালে মে, আহ?
খোৱা-বোৱা কৰিলিনে নাই?
খোৱা-বোৱা এতিয়ালৈকে কৰা নাই বাৰু। বনাই থৈছোঁ। কিন্তু খোৱা নাই। খাম আৰু।
অ'।
তোমালোকৰ ফালে মেথুন ওলাই হেনো?
অ' আমাৰ ফালে মেথুন ওলায়।
গম পোৱা?
শুনিছোঁ হে, মই বাৰু আজিলৈকে দেখা নাই। অ' এদিন দেখিছিলো। এই হেৰিয়লে যাওতে। এইটো কি, এ দুপাঙত চাইতে যাওঁতে, মানুহজনৰ লগৰ দেখা দিছিলে। তেতিয়াহে দেখিছিলো।নবা দেখি।
অ' এইফালে আমাৰ এইফালে বহুত তাণ্ডৱ নৃত্য মেথুনৰ। আহি, অ' আহি ঘৰে-চৰে গোট গোটেইখন হেৰি য'ত যি আছে খাই থৈ যায়। বাৰীত। আকৌ কিছুমান বাহিৰত কাপোৰ-কানি
উম । ডাঙৰীয়া ওলাই নে নাই?
ডাঙৰীয়াও ওলায়। এইবাৰ বাৰু তেনেকে ওলোৱা গম পোৱা নাই। এনেইয়ে দু-দুবছৰৰ আগত মানে ওলায়েই থাকে আৰু এই এইবাৰ ওলোৱা নাই বাও।
আমাৰ ইয়াতো এইবাৰ নাই ওলোৱা বাও।
অঁ-অঁ!
বৰদিকদাৰ পায় এইবোৰ ওলালে, ভয়েই লাগে।
অঁ-অঁ এই ভয় কৰিব নালাগে, আগতে মোৰও হেই ওলাইছে বুলি কলতে কান্দি-কাটি ৰক্ষা নাই, ঘৰলে ফোন কৰোঁং।
উম মইয়ো সিবা বিয়া হয় আহোঁতে ওলাওতে মই বোলো কি হব?
অঁ তাৰ পৰা কিন্তু এতিয়া ভয় নালাগ গে আওঁ এইবোৰ ভগৱানৰ বস্তু, একো নাই ভয় কৰিবলগীয়া এতিয়া। এতিয়া ভয় নালাগে আৰু তেওঁলোকে-তেওঁলোকৰ কাম কৰিব। সেই তেনেকুৱা কথা মান এতিয়া ইমান ভয় নকওঁ আৰু।
আহ!
এহ কিবা কৰি আছা নে কি?
এ বাচন ভৰাই আছিলো কাঁহী বাতি
অঁ তাকে
ভৰাই দিওঁ বুলি
মেথুনা আকৌ হেৰি নহয় ৰোৱা পিছতো ধেৰ অনিষ্ট কৰে নহয়
আহঁ।
সেয়া নিষ্ট কৰে গোটেই হেৰি খাই সি সজাল লওঁতে খাইহি খাই গোটেই একদম টো তহীলং কৰি পেলাই।
তেতিয়াইে বেয়া লাগে আৰু
বেয়া লাগে উম। মানুহে ধৰে বাৰু ধৰি পেলাই হে। ডফলাং মাটি দি দিয়ে তেনেকে ক চা লয় অনিষ্ট হোৱা কাৰনে।
উম।
তেনেক লোৱা গম পাওঁ। তাৰপা তোমালোকৰ কিবা হেই বাগান চাগান আছে নেকি?
আমাৰ বাগান নাই ব্ৰইলাৰ ফাৰ্ম এখনকে আছে। আৰু
অঁ অঁ কোম্পনী ব্ৰইলাৰ নে নিজৰ পোহাহত
কোম্পানীৰ, হাঁহওঁ আছে । হাঁহ কেইটামানো পুহিছো পুখুৰীতে হেই কৰি মেলি দিওঁ আৰু।
অঁ ই হা পুহিবলে ভালেই নহয় জানো
অঁ পুখুৰী আছে যে বেৰি মেলি দিওঁ আৰু মানুহ গলে গ'লো আ আকৌ হেৰি কৰে যে
আহঁ
সেইকাৰণে ঘৰতে হে কৰি থাকো আওঃ
অঁ। ভালেই হৈছে দিয়া। অঁ ব্ৰইলাটো হেৰি কিমান দিন পুহিব লাগে। বইল উ ফ্ৰামৰ বইলাৰো।
জানো আৰু পঞ্চল্লিশ দিন নে কিমান নে। সেইবোৰ মই ভালকে নাজানো আৰু খোলা বেছি দিন হোৱা নাই গম পোৱা নাই।
আহ গম পোৱা নাই দেই। উম আমিও পুহো আমাৰওঁ সেইয় পঞ্চল্লিশ দিনতে নিয়েই নিয়ে আওঁ
উম।
পঞ্চল্লিশ দিনা উঠা কিমান হাঁহ। দুই কেজি আঢ়ৈ কেজি হওঁতেই উঠাই লৈ যায়হি আৰু সিহঁতে তেনেকুৱা,
এইবোৰ দানা দি থাকিব লাগে সময়ে সময়বোৰ ঢেৰ হে কৰিব লাগে উম আহ
মানুহ লাগিয়ে থাকিব লাগে এতিয়া গৰম হলে বৰ দিগদাৰ হয়
অ অ ফেন দিবও লাগিব লাইট, জ্বলাই হেৰি কৰি থাকিব লাগিব সেইবোৰ
ৰাতি লাইত জ্বলাব লাগিব দিনত হলে ফেন দিব লাগিব, কেনেকুৱা গৰম, হলে বৰ দিগদাৰ হয় মৰেও উম
আমাৰো চাদোৰ মিথুন দাঙ নহয় সেইবোৰ নোলাই আকৌ এইটো চাইডেহে ওলাইছে পাহাৰৰ জেগা যে
অ তোমালোকৰ ছাই দে নোলায় নি?
আমাৰ চাইদে সেই বোৰ নাই ইয়াতহে শুনিছোহিয়াও আৰু সেইকাৰণে, ভয় লাগে আকৌ ঘৰত সেইবোৰ দেখি নাপাও যে শুনি নাপাও,
অহ এইটোয়ে অ অ আমাৰ এফালে আছে মাথোন ডাঙৰীয়া
অ
পাহাৰ সেই যে কিনা যে
অ অ পাহাৰ জেগাত থাকেই আৰু
থাকেই অ উম
উম
তাকে
আকৌ এবা খেতি সহকে কৰিব নে তাককে কৰিব?
খেতি আগৰ সমানেই হ'ব আৰু ইমানকে এতিয়া কৰিব পৰা হোৱা নাই মানে, হেৰি হৈছে যে বাবা কৰিব নোৱাৰা হৈছে আৰু
গাবো ভাল নহয় উম আহ
কৰিব ক তেনেকে যিমান কন পায়
তাকেহে
কৰিব লাগিবই
এইবোৰ যে ইমান আৰু কৰি লাভ নাই আজিকালি হা
উম সেযাই‌ আৰু যিমান কম সেই অকমান হলেও কৰিবয়েই লাগিব ।
আহ কৰিবই লাগিব খাব জোখাই কৰিব লাগে আৰু ধেৰ কৰিবলৈ নালাগে আৰু আজি কালি মানুহ বিলাকৰ স্বাস্থ্য বিলাক ভাল নোহোৱা হয়
আগৰ নিচিনা হেৰি‌ নহয় মানুহৰ আজিকালি মানুহৰ দে হা হে আৰু
তাকে আমাৰও সেয়া উম ভাল নহয় গা ভাল নহয় আমি বিতিয়াল নি মেলি আনিছো হে হা হেল্ল'
হেল্ল' মামা ভাগৰ নেকি?
অ মামা ভাগৰ হেৰি
শুনিছিলো বাও অ
মেডিকেল নিছিলো মেডিকেল নিলো নি পেলাই এতিয়াতো পাতি দিছে, তাৰপা এতিয়া অকমান ভাল হৈছে অ ভাল পাইছে টেবলেট বেজি দিছে। মান টেবলেট বেজি
অ
দিছে
অ
ইয়াত খা অকমান বাবও পাইছে।
অ
সেইহ পতককে কিনো জ্বৰ আহে।
মানুহ ধৰিবকে নোৱাৰি পতককে। কাম কৰা থাকিবি সেইকাৰ থাকিবি আকৌ তাত।
অ তাতে হেৰি আকৌ অলপীয়া জ্বৰত গমেই নেপায় কাম কৰি থাকিব।
অ কাম কৰি থকা মানুহে আৰু জ্বৰ হলে কিবা হ'লে গুৰুত্ব উ গুৰুত্ব নিদিয়া নহয় আমিবোৰে টা হলে গাটো বেয়া লাগিছে বা সেই কৰোঁ মতা মানুহে সেইবোৰ নাই নহয় আৰু
নাই অ সেইটো কথা সেই তেনেকে সেই কৰি থাকিব আৰু সেইটো কাৰণে বেছি হৈ গ'ল আকৌ তাতে কঠিয়া পৰা নাছিল। আছিলে বৰষুণতে সেইদিনা কঠিয়া পাৰিও দিলে।
অ সেইকাৰণে আক বৰষুণ দি বৰষুণ দি দিয়ে আকৌ ৰ'দো দি দিছে যে সেইবোৰ হেৰি হৈছে আকৌ বেমাৰ হ'বই
মানুহৰ বেমাৰ হ'বই বৰষুণ দি দি ৰ'দ দিছে যে। উম তাকে আৰু ৰ'দ দিলে কিমান হেৰি গৰম আহে আকৌ এনেকুৱা আ
বৰ বেয়া
উম মাহঁতে ভাত খালে
অ মাহঁতে খালে বাও ভাত
অ অ অ এপাক ওলাই আহিবা অ এপাক ওলাই আহিবা।
অ যাব লাগিব সন্ধিয়া টাইমত এতিয়া ৰ'দ ধেৰ দিছে যে।
অ অ তাকেহে আৰু ডাল দেখিলে ওলাবলৈও মন নাযায়।
উম ইমান ৰ'দ দিছে আজি। উলাই মেলে যাবলৈ যা। উম আপুনি খালে নে ভাত।
আমি খোৱা নাই এই ল'ৰাটো স্কুলৰ পৰা সি তাৰ পৰা। এতিয়া আলহী আহিলে চাহ তাহ দিলো তাৰ পৰাা এতিয়া গৰু গুৰিলে গৈছে গৰু লৰাবলে। গৰু লৰা মেলি আহিলো। হে ভাত খাম হত বুলি ভাবিছো আৰু
অ
উম হোম কাপোৰ এসোপা ৰ'দত দি থৈ দিছিলো সুমুৱাবহে লাগিব ৰ'দ যি হে। পিছত শুকালে আৰু
ভাল হ'ব
হেয়া নুশোমাই অ এই অসুবিধা হোৱা কাপোৰ।
অ অ এনেহে কথাটো কৈছো অ অ এদিন বৰষুণ দিয়ে এদিন ৰ'দ দিব আকৌ এতিয়া ই অ এতিয়া ৰ' দ দি আকৌ বৰষুণ আবেলিলে দিব। বৌ পায় তেনেকুৱা হে
আহৰিয়ে নাপাই।
নাপায় অ তেনেকুৱাহে আৰু বতৰ উম বতৰ কোনো গেৰেণ্টি নাই।
উম এনেকুৱা ৰদ হলে পথাতনো কেনেকে থকা হ'ব ঠিকানা নাই দেই।